শুনিছা নাই?
শুনিছো- শুনিছো কোৱা?
অ, মই এই তোমাৰ হেৰি আজি বতৰ- চতৰ বেয়া তোমাৰ আমাৰ দুপৰীয়াৰ পৰা তোমাৰ কাৰেণ্টটো নাই মানে।
অ',
কিবা বৰষুণ দি ধুমুহা আহিবনে এনেকুৱা হৈ আছে তাৰছত ৰাস্তালৈকে ওলাই আহিছিলোঁ কিনো হৈছে জানো আজি কাৰেণ্টোৱে নাই তোমাৰ।
তাকে বতৰ এনেকে বেয়া কৰি দিলে কাৰেণ নিদিয়ে এ কাটি দিয়ে ভালো। হয় বাৰু দেই মানে তোমাৰ এনেকুৱা হয় এতিয়া আমাৰ এইবিলাক গাঁৱলীয়া জেগা গছ-গছনি দি আছে এইবিলাক পৰি মেলি আকৌ ঘপককে ক'বাত চৰ্ট তত খাই যদি এতিয়া পানীতে কাবা পুখুৰীয়ে- চুখুৰীয়ে পৰি জাং নদীত পৰি জাং মানুহ চানো আকৌ পতক কে তাত যদি লাগে চট খাই এনে মৰিব। জীৱ- জন্তু জন্তুও মৰিব এনেকুৱা কাৰণে মানে ভা ভালে বাৰু আগ্ৰহী। মানেতো এটা সজাগ হ'ব কাৰণে মানে এটো হেই কৰি দিয়ে। অকমান কে বতৰ চতৰ বেয়া হ'লে গম পাই সেইটো ভাল কৰে দেই।
অ, সেইটোতো হয় কিন্তু এতিয়া কি হৈছে আমাৰ মানে এইফালে গাঁৱলীয়া মানুহ যে আমাৰ চাইডটোত মানে তোমাৰ এতিয়া এই পাহাৰৰ পা জীৱ-জন্তু, হাতী-চাতি এইবিলাক ওলাই আছে মানে। আ, যদি এতিয়া তোমাৰ উ সেই যিসকলে খেতি কৰে মানে সেই সকলোৰ কাৰণে মানে এতিয়া প্ৰব্লেমটো হৈছে বৰষুণটো দিয়ক বৰষুণটোত প্ৰব্লেম নাই আমাৰ কিন্তু কি হৈছে এতিয়া কাৰেণ্টটোটুই নিদিয়ে ৰাতি তোমাৰ ৰাতি বিয়লি সন্দেহ হয় নহয় অকমান এতিয়া যিহেতু হেৰি ওলাই আছে বনৰীয়া জন্তু ওলাই আছে মানুহ বিলাকক শুবলে মেলিবলে সুবিধা হয় যে।
উম,
সেইটো প্ৰব্লেমেই হয় বাকী তোমাৰ এতিয়া কাৰেণ্টটো কাতি দিয়াই প্ৰব্লেম পোৱা নাই আমি।
সেইটোৱে অ,
অ, বাকী তোমালোকৰ তাত কিমান টাইমৰ পা নাই?
আমাৰ ইয়াতো সেই একে বতৰতো অলপ বেয়া কৰিছে তেনেকুৱা বতৰটো বেয়া কৰিছে মানে বেয়া পা নাই মই এতিয়া সেই এনেই হাততে টচটো লৈ পেলাই বোলোঁ এনেই ওলাই যাওঁ বতাহো মাৰিছে বতাহো খাওঁগে আকৌ হাততে। দাখন লৈছোঁ হেৰি মানে পথাৰত
অ, আমাৰো তোমাৰ হেৰি হৈছে অ, আমাৰ- আমাৰ ছাইডেও তোমাৰ এই বৰষুণ দিছেতো এইকেইদিন। বহুত মাছ ওলাইছে একদম মানুহ মানে এতিয়া আমাৰ ছাইডে বিল এখন আছে সৰুকে তাত মানে তোমাৰ একদম বনৰীয়া মাছৰ পৰা ধৰি মানে এইবিলাক ফিচাৰী মাছো ধেৰ ওলায়। তাকে এতিয়া ঢেৰ মানুহ গৈছে মানে জুলুকি- চুলুকি লৈ দা চাহ লৈ পেলাই।
উম, অ', হেল্ল', অ, হেৰি মই এইটো কি বুলি কয় তেনেকে মই জুলুকি-চুলুকি লৈ ডাঙৰ তে ধৰিবলৈ অহা নাই মই ইনে দাখন লই পেলাই বোলোঁ হেৰিছ তাও তেনেকে গৈ পেলাই এনে চাহ আছোঁ মানে পাছোন এনকা বেছি ডাঙৰ মাছ ন' এনে পথাৰতে আছে চব পানী চানী হৈ আছে। এতিয়া যে গোটেই পথাৰত সেই বনিয়া মাছে যেনেকা পুঠি মাছ সেইবিলাক গৰৈ চেঙেলী তেনেকুৱা ধৰণৰ মাছবিলাক এনেকে ওলাইছে আৰু।
অ, হয়-হয় সেইফালে ওলাব এতিয়া তোমাৰ উজান উঠিছে আওঁ। পুখুৰী চুখুৰীবিলাক কিছুমানৰ ভাঙিছে বা আমাৰ ধৰ ঢল চলো আহিছি না আহোঁতে বহুত মানে
তেনেকে বৰষুণ ব এইটোই অ, বৰষুণটো বেছিকে এনেকু এনেকুৱা হয় যেনেকা নদী -চদী কাষত থকা এনেকে পুখী, -চুখুৰিবোৰ এনেকে পানীও বাঢ়ি যায় আকৌ ভাগে ত' আকৌ কুই মাছ চাছ উলাই যায় মানুহৰ কাৰণে বেয়া হয় কিু সেই হলেও
উম-উম-উম।
এইবাৰ মানে তেতিয়া-তেতিয়া জুকৰ আমাউন্তটো অলপ বেছি হয় সেই তেনেকে মাছ তাছ ওলাই যায় যে এনেকে আক এইবোৰ ধৰে তেনেকে। আমাৰ ইয়াতো এনেকে এই মানুহ তাৰমানে হেৰি এনেকে ডাঙৰ ধেৰ ডাঙ বহুত ডাঙৰ ফিচাৰী আছে কিবিধ আছে মানে এটা নহয় মানে ব্যৱসায়- ব্যৱসায়ৰ নিচিনা তাৰপা পুৰা এনেকে হেৰি কৰি থাকে পুখুৰীতো প্ৰত্যেকবাৰ ভাগি থাকে। নেভাগিলেও মানে এনেকুৱা কয় মানুহে এই যেতিয়া পানী একদম ফুল হৈ থাকে আৰু এনেকা বৰষুণ- চৰষুণ দিয়ে অকণমানকে কাটি মেলি দিগে আৰু গৈ পেলাই পাচো আৰু এনে বেয়া কাম কৰে ভাবুম আৰু গোটেই ফিচাই চিচাই ভাগি যায় আৰু গোটেই ধেৰ বহুত বহুত-বহুত মাছ ওলাই মানে তাৰপাছত সেই তেনেকে মানুহ বিলাকে গৈ জুলুকি -চুলুকি লৈ ধৰেগে। ডাঙৰ -ডাঙৰ মাছ ওলাই আকৌ তেতিয়া দেই পুৰা একদম পুখুৰীত দিয়া মাছ ৰৌ, মিৰ্কা এইবিলাক কমল কাত তেনেকুৱা ডাঙৰ -ডাঙৰ পোৱা একদম দুই- তিনি কেজি মাছ উলাই আহে তেনেকুৱা-তেনেকুৱা।
হয়-হয়। সেইটো তোমাৰ হেৰি আছে মানে এই পাহাৰত দুটা ডাঙৰ- ডাঙৰ দুটা পাহাৰ আছে মানে আনা জৰতে মানে একদম ডিমাগ নগাই মানুহে কি কৰিছে তোমাৰ মাথাউৰি মাৰি -মাৰি পুখুৰী বনাইছে মানে।
উম,
তাতে তোমাৰ কি হয় যেতিয়া বহুত ডাঙৰ বৰষুণ আহি যায় পাহাৰ আমাৰ ভৈয়াম জেগাত। যিহেতু পাহাৰ জেগাত বৰষুণটো বেছি হয় আৰু তোমাৰ পানী সৰ- সৰাই পাহাৰ-চাহাৰ ভাঙি নামি আহে তাৰ জোৰত মানে তেতিয়া কি হয় সেই পুখুৰবিলাক মানে ভাঙি আহে ভাঙি আহিলে তোমাৰ হেৰি মানুহ মানুহ এবিলাকক পুহে পুখুৰীয়ে বহুত ডাঙৰ - ডাঙৰ মাছ দিয়ে মানে বহুত বিধে -বিধে মাছ দিয়ে তাৰপা তোমাৰ যেতিয়া সেইটো ভাঙি আহিব যেতিয়া তোমাৰ আমাৰ এই ভৈয়াম অঞ্চলৰ গোটেই মানুহখিনি ৰাতিপুৱাৰ পৰা মানে দিনটো তোমাৰ সেই পথাৰতে দেখিবা মানে যিহেতু প পাহাৰৰ পৰা নামি আহি পথাৰলে আহিব পানীটো তাত তোমাৰ যিহেতু এক এক কেজি, দুই কেজিটো মাছ নিদিয়ে তোমাৰ দখলা মানুহ এইবিলাকে বহুত কুইণ্টেল- কুইণ্টেল মাছ জিয়াই দিয়ে। এই মাছখিনি যেতিয়া তোমাৰ নামি আহিব এতিয়া সেই দিনে ৰাতিয়ে মানে অকল মানুহ তুমি মাছ ধৰাই পাবা মানে আমাৰ ছাইডটোত। অ, মাছো ওলাই নহয় সেইমতে ডাঙৰ -ডাঙৰ ৰৌ তাপা ধৰি চব মাছ পাবা তুমি মানে বাহিৰা মাছো পাবা মানে হেহেত তেওঁৰ লছ হয় মানুহ যোন- যোনজনৰ মানে পুখুৰীটো হয় সেইজনৰ লছটো হয় কিন্তু এতিয়া কি হ'ব আমাৰ মানুহটো যাবই ন' খাবলে যেতিয়া ফ্ৰী এতে পোৱা মাছ তেনেকে আমিও যাওঁ কেতিয়াবা এনেকে মাছ ওলালে। ভাল লাগে মানে চফটো একদম ডাঙৰ মাছ ইিটোৱে পায় সিটোৱে একদম দহি গুড হয়।
হয় ৰিচ।
সেইটো এটা চখহে মানুহৰ ধৰা।
উম, এ তেনেুৱা মানুহে অ, তেনেকুৱা মানুহে মানে কি কয় গম পোৱা তেনেকুৱা-তেনেকুৱাকে কোৱা মানুহে মানে বহুত
অ',
যেতিয়া মানে সেইবিলাকে তোমাৰ ইঞ্চুৰেঞ্চ এনেকুৱা টাইপৰ কৰি থয় তোমাৰ যিমানকে ভাগি গলে সিহঁত ইমান এটা লছ নহয়গে আকৌ পইচাতে সিহতি পাই যায় তেনেকে। তেনেকুৱা বিলাক কৰি থলে ভাল সেটোৱে পাই যায় আৰু মানুহ বিলাকও খাবও পাৰএটা, দুটা মাছ তেনেকে তোমাৰ ধৰিলে মেলিলে আকৌ এইবিলাক গাঁও-চাও মানুহে আকৌ এনেও দিয়ে নহয় ফ্ৰীকে।
অ, দিয়ে - দিয়ে অ, উম, সেইটো হয় মই মানে গম পাইছো কেছটো যেতিয়া তোমাৰ ডাঙৰ ফিচাৰি এইবিলাক ভাঙে মানে কিত একো হেৰিয়ে নহয় মানে গাতে নেলাগে মানুহবিলাকৰ মই দেখিছোঁ। তেতিয়া মানে কি হয় সিহঁতে ইঞ্চুৰেঞ্চ কৰি থয় যে। পুখুৰীটোও থয়, মাটিখিনিও থয় মানে মাছখিনিও থয় তেতিয়া কি হয় তোমাৰ ইঞ্চোৰেঞ্চটো ক্লেম কৰি দিয়ে লগা লগ তোমাৰ যিমান খিনি টকাৰ মাছ দিছিলে আওঁ মাছ পুখুৰী খান্দিছিলে গোটেই টকা খিনি মানে একেলগতে শুমাই যায় মানে সিহঁতৰ একো গাত নালাগেই মানে মোক কেছটোত দেখিয়ে দেখা পাইছোঁ মানে সিহঁতক অ, বহুত টকা অ, পুৰা পুখুৰী আছে তোমাৰ ইয়াতে ডাঙৰ - ডাঙৰ ফাৰ্ম বনাই থৈছে পাহাৰত এইবিলাক মানে সিহঁতৰ প্ৰাইভেট নিজৰ- নিজৰ মানে নিজৰ
এ সেয়াই সিহঁতৰ নিজৰ নিজা মানে সিহতেৰ এটা। অ, তাৰ পাই সিহতি বহুত টকা পায় তেনেক কি কৰিব লাগে এতিয়া-এতিয়া নিজে কৰিছে, নিজে হেৰি কৰিছে তাক কোনেও কবলেও নাই নিজৰ পইচা কিবা কওঁ বুলিও কৈছে নক অ, বুলিলেও নাই, তেনেকুৱা মানে ভাল হয় আৰু।
ভাল হয় অ, ত' সিহঁতক টেনচন নাই মানে। যিমান পইচা-পাতি গ'লও টেনচন নলয় নেক্সট আকৌ সেইটোতে ইনভেষ্ট তই মানে সিহঁতৰ আন্দাৰত মানে হেৰি চালোঁ ব্যৱসায়বিলাক তোমাৰ লছ হৈছে বা হৈ যা নেক্সটবাৰ আকৌ লগাই দিয়ে মানে।
আৰু সেহঁতৰ একচুলি সেইটো ব্যৱসায় নিচিনা হৈ যায় চাবা হা সিহঁতৰ মাছটো যে গ'ল ভাগি পেলাই গোৱাৰ পিছত গোটেই মাছটোতো যাবলে নেপাই সিইতি কিবা এটা কৰি মেলিতো আৰু ৰখাই মাছ। সেইখিনি ধৰি লৈ গ'লে, তোমাৰ মাছ-চাছ বেছি দিলে, মেছি বেচি মেলি অকৌ, ইঞ্চুৰেঞ্চৰ পইচাটোও পাই গ'ল। ত মাছটো বেচি পেলাই সইতোৰ পৰাও পইচা পায়, সেইটো মানে লাভেই হয়, সেই তেনেকুৱাই কৰিব।
ফুল ইঞ্চুৰেঞ্চৰ পইচা, পায় গ'ল এইপিনে।
উম, কাইলে লে আকৌ মাছটো অলপ মাছ গ'ল অলপ মাছ যাওক সেইটো একো কথা নাই। আকৌ বাকী মাছটো আকৌ, বাকী মাছ ইসেতি বেচিলে।
দেখিলে অ, সেইটোয়ে মানে, আমাৰ চাইডে মানে এনে একদম ফেদত বহুত ডাঙৰ-ডাঙৰ হেৰি ব্যৱসায়ী মানুহ যে, একদম মানে বাগান আছে তোমাৰ। তাতে এতিয়া পাহমৰিলো অলপ দিনৰ আগত আমি পাহমৰিইল ৰুই থৈ আহিছোহে, তাত মানে বহুত ডাঙৰ-ডাঙৰ খেতি কৰিছে। তাতে মানে বহুত পাঁচ, ছয়বিঘা মাটি এটা পাহাৰ লৈ ল'ব তাত তোমাৰ পাহমইল লগাব। চাহ বাগান লগাব, চেগুন পুলি লগাব এনেকে-এনেকে ঢেৰ মানে সিহঁতৰ ব্যৱসায়বিলাক। তাকে মানে দেখিছো মানে আমাৰ অসমীয়া মানুহবিলাকে এইবিলাক কৰিব নোৱাৰে মানে, কিন্তু সিহঁতৰ মানুহবোৰ দেখিছানে এটা জেগাতে পাহাৰ ভেটি পেলাই, পুখুৰী বনাইছে। ফকলেন-চকলেন লগাই পাহাৰ সমান কৰি তাত ঘৰ বনাইছে, চৰ্থ ঠেলাই ঘৰ। মানে বাগান, ফাৰ্ম বহুত লগাইছে মানে।
উম, সেইটোৱে আমাৰ অসমীয়া মানুহ বিলাকৰ এনেকুৱা হয় যে এলেহুৱা টাইপ হয় আৰু মানে সেইবিলাক কাম কৰিবলে তোমাৰ সেই ৰিস্কটো ল'ব নিবিচাৰে, সঁচা কথা ক'ব গ'লে, ইমানতো মানে ডাঙৰ কাম কৰি দিম। পইচা আছে, এনেকুৱা হয় মানে ইমানটো ডাঙৰ কাম কৰি দিম পইচা-চইচা দি পেলাই কৰিম কৰি লৈ পেলাই সেই যদি কেনেবাকে যদি এইটো বেয়া হৈ যায়, যদি কামটোত যদি ফ্লপ মাৰে, যদি কামটো যদি কৰিব নোৱাৰো। কি হ'ব সেই তেনেকুৱা মানে নিগেটিভ পইন্ট বিলাকৰ কাৰণে মানে সিহঁতৰ হেৰি হয়।
হয়-হয়, সেইটো হয় মই লক্ষ্য কৰিছো মানে আমাৰ মানুহখিনি
ময়ো-ময়ো তেনেকে চাই আছো, এতিয়া চাবা সেইটো কাৰণে এতিয়া অ, আমাৰ মানে আৰু অসমৰ মানুহখিনি চাবা আৰু অৰুণাচলৰ মানুহখিনি চাবা অ, অৰুণাচল পালা মানে খিনি, চব মানে এইবিলাক চাকৰি- তাকৰিটো নাথাকে। ইনে সিহঁতি মানে ধনী। কিয় ধনী সিহঁতৰ চব ব্যৱসায় হয় নিজৰ ক্ষেত্ৰত নিজে মাথা মাৰি পেলাই সে তেনেকে কয়। লছ হ'লেও হ'ব, মানে সিহতি কৰিবই, সিহঁতি মানে সেইটোৱে, লছ হ'লেও হ'ব। কিন্তু এইটো কৰিবই মানে, যোনটো কৰিম কিন্তু আমাৰ তেনেকুৱা নহয়, আমাৰ মানে হেৰি হয় সেইবিলাক কৰিম আৰু এইটো কৰিলে যদি আমাৰ যদি এনেকুৱা হয় কি হ'ব তেনেক মানে বহুত ভাবি চি চাই হ'লে।
অ, সেইটো এতিয়া আমাৰ মানুহখিনিয়ে তোমাৰ ইনভে কৰিব ভয় কৰে কিন্তু এবাৰ লষ্ট হৈ গলে সেইটোতো ভবা কথা বাদ দিয়া, নাভাবে মানে সেইটো ওচৰলেই নাযায়। কিন্তু সেহঁতৰ সেইটো নহ'ব মানে। তোমাৰ লছ হৈছে আকৌ তাতকে বেছি লগাম মানে উম, তাতকে বেছি লগাম। সেইটো মতলবত থাকিলে, আমাৰ অসমীয়া মানুহখিনি এবাৰ লছ হৈ গ'ল। মানে ভয়ে কৰে লগাবলে, যদি কেনেবাকে লগালে পইচাটো ইনভেষ্ট কৰিলে। কিন্তু কি এইবাৰ লছ হ'ব নেকি, এইবিলাক ভাবি থাকে মানে। আৰু তাত যদি লছো হৈ যায়, তাৰ ওচৰ নাচাপে নেক্স টাইম মানে, এইটো লছ হ'বই না ব্যৱসায় ব্যৱসায় বুলি ক'লে লচ লাভ লোকচান থাকিবই লাভ লোকচানহে ব্যৱসায় আৰু যদি সেইটোত ভয় কৰা তুমি সৰুকে আৰম্ভ কৰা কিন্তু কোৱা মানে কোৱা তেতিয়াহে তোমাৰ হেৰিটো হ'ব মানে। উম, ভয় কৰিব নালাগে ইনভেষ্ট কৰিবলৈ কাম কৰা এবাৰ লছ হৈছে নেক্সট টাইম আকৌ প্ৰফিট হ'ব।
হ। সেই দে হেৰি মই আজি হেই পথাৰলৈ গলো দেই। অ, পথাৰ ৰাতিপুৱা গ'লো ৰাতিপুৱা মানে সোনকালে উঠি পেলাই গুচি গৈছো আৰু ডাইৰেক্ট মুখখন ধুইছো ডাইৰেক্ট গুচি গৈছো। অ, গৈ পেলাই পথাৰ পালগে মাটি-চাটি ৰুলো ৰুই মেলি এনেকে কে আহিলো বেয়াছ আমাৰ তাত আজি মানে নদীত মানে ঢল আহিছিলে। কালি যোৱাকালি মানে পুৰা বৰষুণ। অ, তাত মানে বিভিন্ন ধৰণৰ এইবিলাক জি টিবোৰ উটি আহিছে তাৰপিছত আজি মই তাত তেনেকা বৰ্ড এখন পালো দেই এক্সটেনশ্যন বৰ্ড যে। তেনেকুৱা ব'ৰ্ডএখৰ পৰি আছিলে পৰি থকা দেখি মই বুটল লৈ আনিলো ভাল দেখিব পাই অলপ আও ঘৰত আনি আনি অলপ বোকা-চোকা বোৰ অতৰাই মেলি অকনমান হেৰি কৰিলো। কৰি পেলাই যে কাৰেণ্টত লগাইছে পোৱা ভালকে চলি আছে। অ, ভালেই হল যিটি মানে এনেকুৱা মানুহৰ মানে হেৰিয়ত ঘৰ-চৰ ভাগি-মেলি তেনেকে কিবা-কিবি হওক বোলা এনেকে উটি যায় আহে সেই তেনেকুৱা জেগাৰ পৰা উঠি আহিছে মানে তেনেকুৱা। যি টি বস্তু।
যেতিয়া পানী ঢৌটো বাঢ়ি আহে তেতিয়া ওপৰতো বহুতৰ মানুহ ঘৰ-বাৰী আছে ন সেই ঘৰ বাৰী ভাঙি যেতিয়া পানীৰ সুতটো বাঢ়ি আহে গোটেই চব বস্তু মান উটুৱাই লৈ আহে। তাৰ ফলত কি হয় তোমাৰ লাগতিয়াল বস্তু আহে তাৰপিছত চব বস্তু উটি গুচি আহে মানে। সেইটো তুমি এটা ভাল বস্তু পাই গ'লা সেইটোতো তোমাৰ কাৰোবাৰ চাগে ঘৰটো ভাঙি অহা কালিৰ বৰ ষুণত ৰাতি তাকে ৰাতি বস্তুখিনি চাগে ধৰিবও নোৱাৰিলে চব। ঘৰ-চৰ উতি আহিলে সেই তেনেকুৱা চিষ্টেম মানে এইবিলাক তেনেকে গুচি আহে মানে। আমাৰ এইবিলাক আমাৰ এই নদীতো আহে আমাৰ ওচৰ এখন আছে তোমাৰ তাত তোমাক খৰি-চৰি পৰা ধৰি মানে ডাঙৰ ডাঙৰ গছ গছনি চব ভাঙি লৈ আহে মানে।
সেইটোৱে সেই আমাৰ এফালে পলে সেই ওপৰলে পাহাৰ আছে যেতিয়া পাহাৰ এনেকা বৰষুণটো যেতিয়া পাহাৰ দিব। তাত তোমাৰ গছ গছ-গছনিৰ পৰা ধৰি লৈ এইবিলাক ভাগি মেলি গুচি আহে যে। এইবিলাক চব আহি পেলাই পুৰা হেৰিয় এইবিলাক ভৈয়ামত পৰেহি তাৰ পৰা সেইবিলাক খৰি খৰিও হয় ভাল ভাল বস্তু আও পাহ হাৰ এনেকে ঘৰ চৰবিলাক ভাঙি মেলি পৰি যায়। তেনেকুৱা তাৰপৰা উতি আহে এনেকে ওপৰ পৰা মানে তেনেকে আহে আৰু। আ আমাৰ জেগাত মানে বহুত দুখৰ জেগা আমাৰ জেগাত যদি হেৰি হ'বলে হয় পানী হ'বলে হয় বহুত মানে অসমৰ বহুত জেগা মানে ডুবি যাব। বহুত ঘৰ-চৰ ডুবি মানে পুৰা চব এদায় হৈ যাব তেনেকুৱা হব মানে আমি বহুত ওখৰ জেগাত আছোতো।
অ, আমাৰ জলবিদ্যুৎ প্ৰকল্প বনোৱাৰ ফলত মানে তোমালোকে এই বাৰিষা কালত দেখিবলৈ পাবা যে বানপানী হোৱা যেতিয়া মানে কি হয় পাহাৰত বৰষুণ হয় তেতিয়া য'ত মানে বান্ধ মাৰিছে জলবিদ্যুৎ প্ৰকল্প উৎপাদনৰ বাবে। তাত তোমাৰ অধিক পৰিমাণৰ পানী জমা হৈ যায় মানে। তেতিয়া কি হয় যেতিয়া গেটবিলাকৰ ভাৰ ল'ব নোৱাৰা হয়। পানীখিনি তেতিয়া মানে ভৈয়াম অঞ্চললে পানীটো এৰি দিয়ে, তাৰ ফলত আমাৰ ভৈয়াম অঞ্চলৰ যে কিমান ক্ষতি হয় তেওঁলোকে সেইটো নাভাবে মানে সেই সেইদিনা মই দেখা পালোঁ এটা মানে তোমাৰ গেট খুলি দিছে যেতিয়া পানী মানে বান্ধ ৰাখিব নোৱাৰিলে মানে ওপৰত য'ত মানে তোমাৰ জলবিদ্যুত উৎপন্ন কৰিবলৈ বিচাৰিছিলে পানী এৰি দিয়াৰ ফলত তোমাৰ ভৈয়াম অঞ্চলত ঘৰ-দুৱাৰ ভাঙি-চিঙি মানে মানুহৰ বিলৈ নাইকিয়া হৈছে মানে। বেয়া লাগে মানে সেইবিলাক তেনেকুৱা হলে অ।
তেনেকুৱা সেতি কৰিব নালাগে এইবিলাক সেতি মানে যদি পানীটো এৰা আগত যদি সেতি যদি কিবা সংকেত দিয়ে বা খবৰ দিব লাগে এনেকে পানী এছো এনেকে সাৱধান হৈ থাকিব এনেকে। কেনেকুৱা ধৰ ধৰণৰ সেইবিলাক কৰিব লাগে। তেনেকুৱা কৰিলে মানে